হেল্ল' শুনি পাইছা? উম এই ফোনতো যোৱাই নাছ চিন মানে মই ফোন দুবাৰ কৰিলো, বাট কাটি দিলো।
অ।
কি কৰিছা?
এয়া আছো এনে টিভি চাই।
অ ভাত খালা?
পালো। তই খালি?
কিহেদি খালা?
আজি দালি বনালো, বন্ধাকবি ভাজিলো ডিম আমলেট বনালো।
উম।
তই কি খালি?
মই ঢেকীয়া, ঢেকীয়াই ডিমে ভাজিলো।
উম।
তাৰ পিছত দালি বনালো, ভাত চানা কিনি আনিছিলো, চানা।
অ।
সেইয়াই, বাকী তুমি আচাৰ চাচাৰ বনোৱা ন?
আচাৰ বনাও অ।
উম কি কি আচাৰ বনাব জানা?
মই আম, আমৰ বনাওঁ, জলফাই
উম।
এ বগৰী আকৌ এ কিক ফুলকবি আচাৰ।
বাহ।
মূলা, গাজ
উমহ উম।
সেই বনাও।
ইমান আচাৰ বনাব জানা বিজনেছে কৰিব পাৰাচোন।
অ বিজনেচ মানে অলপ চলপ তেনেকে কৰো আৰু।
আত্চ্ছা কিমান কে বেচা মানে গ্ৰাম হিচাপে নেকি?
অ তেনে পেকেজ চিষ্টেম কৰিব বা হেৰি বেচো।
উম এনেইতো পেকেটটোত অ এনেই টেন ৰুপিচৰ এটা মিক্স পিকল ওলাই আৰু।
অ টেন ৰুপিচৰ আছে টুৱেণ্টি ৰুপিচৰো আছে।
উম।
কো ভুট জলকীয়া আছে
আকৌ আৰু এটা ডাঙৰ পাই নহ'য় এইটো যে জ্বলা নহয় ভাৰুৱা জল কীয়া বুলি যে কয়
অঁ সেইটো সেইটো ভিতৰটো মছলা সুমিয়াই বনায়
উম উম সেইটো মই বহুত ভাল লাগে মানে খাই মই ভাবিছিলো বনাম বুলি কেইটামান আচাৰ মযও বনাব জানো, যেনেকে নহৰু আচাৰ
উম
তাৰপিছত আমটো অলপ চলপ জানো, বাট মানে মচলা চচলা দিয়াত যদি কিবা হৈ যায় বেয়াও লাগে নহয়, কষ্ট হয় ন'।
উম
আকৌ জলকীয়া আচাৰটোও পাৰো।
অ' জলকীয়া আচাৰটো ভাল লাগে। ভোট জলকীয়াটো বেছি ভাল লাগে, আৰু এইটো যিটো জলকীয়া মছলা দি বনাই যে সেইটো ভাল লাগে, মছলা ভিতৰত সোমি‌য়াই বনাই।
ভাল লাগে, উম। তাকেই, আৰু কি কি বনাব জানা?
আৰু আচাৰটো চ'বেই জানো আৰু।
উম।
আৰু
পাৰা তুমি এটা মানে ষ্টল খুলি দিবলৈ, চ'ব ডিফৰেণ্ট কাইণ্ডৰ আচাৰৰ।
উম। ভাবি আছো, তেনেকে খুলিম বুলি।
উম। খুলিবা। ময়ো তেতিয়া অলপ চেল কৰিব পাৰিম তোমাৰ তাত, মানে দিব পাৰিম।
অঁ', মই খুলিলে তাতে ৰাখিব পাৰিম, তই বনালে।
উম।
আকৌ ম মই মানে এনেই হোটেল চোটেল খোলাৰ কথা আছে, হোটেল এখন।
অঁ, ক'ত খুলিবা?
আমাৰ এইখেতে দোকান বনাই আছে আৰু।
আচ্ছা।
উম।
অঁ, আজিকালিতো ভাতৰ লগত, থালিৰ লগতো আচাৰ অকমান দিয়েই। আচাৰ বা চাটনি অকমান থাকেই।
উম।
ভাল লাগে আকৌ ৰুটিৰ লগতো ভাল লাগে।
ভাল লাগে অঁ', আচাৰটো হ'লে ভালেই লাগে খাই বাৰু।
মই, আ মানে ৰুটিৰ লগত ভাজিতকে বেছি আচাৰহে খাই ভাল পাওঁ, আচাৰটো দি মানে গোটেই ৰুটিখন খাব পাৰি।
অঁহ, এনেও আমাৰ আৰু হ'লেও মানে আচাৰটো লাগেই, আচাৰ নহ'লে নহয়েই।
উম, বাকী মইতো ইমান মাছ মাংস নাখাওঁ বাৰু।
উম' তইতো মাছৰ- তোৰ হেৰি মাছৰটো ৰেচিপিটো জানাই ন' ৰেচিপি- মোক অলপ হেৰি দিবিচোন, মই হোটেল খুলিলে লাগিব।
বইল, বইল মাছটো যে সৰিয়হ দি বনাই, মানে পৌচ- পস্তৌ পষ্ট চৰি উম' এইটো সৰিয়হ নহয় পস্তো দি বনাই, মানে কি- কৰে, মাছটো অঁহ এইটো ৰখা, মাছ- টো কেঁচাই কেচাঁই উম' কেঁচাই কেঁচাই টিফিন বাতিত দি দিয়ে।
উম'।
তাৰপিছত পোষ্ট- তো, জলকীয়া, নহৰু, পিঁয়াজ এনেকে মিক্সিত মাৰি পেলাই এটা- পেষ্ট বনায়।
উম'।
পেষ্ট বনাই পেলাই, মাছটো ওপৰত দি দিয়ে, আৰু- লগতে কেঁচা তেল, কেঁচা তেল অকমান ওপৰেদি দি দিয়ে। ওপৰেদি দি পেলাই- কুকাৰত বা চচপেনত সিজাব পাৰি, বহুত ধুনীয়া লাগে মানে খাবলৈ বইল মাছ টাইপত। খালি অ মানে অলপ পস্তো দিয়া মাছ।
অঁ'।
বাকী আৰু এদিন মই বনাইছিলো ইয়াত, অঁ পিচ পিচ মাছৰ এই- বিলাহী আলু দি বনাইছিলোঁ।
উম'।
তেও মানে অলপ মানে কিবা- ধেৰ একদম চিম্পল কে আৰু তেলত কোলা জিৰা দি পেলাই-
উম।
ক'লা জিৰা দি তাৰ পিছত পিয়াজ খিনি দি দিছো। পিয়াঁজ খিনি অলপ আহ যেতিয়া সিজিছে, - তেতিয়া আদা নহৰু দি দিছো। আদা নহৰু দি কিনে অঁ যোনখিনি আলু মানে এক্সট্ৰাকে বইল কৰিছিলো সেই- খিনি আলু মানে ভাঙি লৈছো, ভাঙি পেলাই আলুখিনি- তাত দি দিছো, তাৰপিছত অলপ টাইম ফ্ৰাই কৰাৰ পিছত যেতিয়া মানে পানী উতলিছে ন, -
উম'।
অঁ চব্জিটো যেতিয়া উতলিছে তেতিয়া মাছটো দি দিছো। বাকী মাছ মই ইমান বনাব নাজানো, কিন্তু মানে এটাই যোনটো মানে ভাল লাগ- গে সেইটো আৰু পাৰো আৰু বনাবলৈ।
অ বইল মাছ।
বাকী, উম। বইল মাছ, আৰু বাকী ভেজ আইটেমত কফতাটো বনাব পাৰো। কফতাটো- খাইছা নে নাই তুমি?
কফটা খাইছো, কিন্তু মই বনাব নাজানো।
কফতাটো মানে কি জানা? সেই যে লাওটো যে লাও-
অঁ'।
লাওৰ মানে বল। লাওটো তুমি চালি কিনে-
উম'।
চালি পেলাই অলপ টাইম থৈ দিব লাগে নিমখ হানি, তাৰপিছত- নিমখ সানি কিনে তাৰ পানীখিনি ওলাই পেলাই এই চাইডত থৈ দিব লাগে। তাৰপিছত, সেই হম লাও যোনখিনি চালিছিলা সেইখিনি পানীতো তুমি উওলাই দিলা ন।
তাৰ পিছত তাত বেচন জলকীয়াও দিব পাৰা পকৰী টাইপত আৰু। বেচন চেচন দি পেলাই এটা এটা বল টাইপত বনাব লাগে। বল টাইপত বনাই পেলাই- ফ্ৰাই কৰিব লাগে অলপ ৰঙা ৰঙাকে ফ্ৰাই কৰিব লাগে, মানে নহ'লে নিসিজে যে। এই মানে লাও টো সিজিবলৈ অলপ টাইম লাগে ন।
অঁ টাইম লাগে উমঁ।
তাৰ পিছত যোনটো মানে এইটো মচলাটো বনাব লাগে। তেলত জিৰা তাৰ পিছত পিয়াজৰ পেষ্ট বিলাহীত- পেষ্ট এনেকে দি কিনে তাত মানে মেইনটো অঁ সেই পোক- কৰিকেইটা আৰু দৈ সেইটো মানে চবতছে মেইন।
অঁ!
এনেই লাও পকীৰ তৰকাৰী বনাই খাইও ভাল লাগে। চালি চালি পেলাইজে তাত- পুকৰি দি পেলাই ভাল খাই সেইটোও ভাল লাগে।
বাকী আৰু এটা লাওৰ ৰেচিপি আছে। এইটো এ লাও আৰু- মানে মগু দালি, জিৰা জিৰা দালি বুলি - হয়ঁ সেই সেইটো মানে কি লাওটো একদম পিচ পিচ কে আলু ভাজিটো যেনেককা মানে কাটো। পিছ পিছ কে দীঘলিয়াকে - সেই তেনেকে কাটি পেলাই অলপ টাইম মগু দালিটো ফ্ৰাই কৰিব লাগে, তাৰ লগতে-
উমঁ!
তাৰ পিছত কুকাৰত বহাই দিয়া, বহুত মজা লাগে খাবলৈ সেইটো। বাকী এবাৰতো মই তোমাৰ বেচন চবজি- খোৱাইছো নেকি ন, নে নাই খো-
মই নাই খোৱা।
অঁ, মই এবাৰ খোৱাম দিয়া, তোমালোকৰ ঘৰত গ'লে বেচন চব্জি।
কেনেকে বনাই বেচন চব্জি?
বেচন চব্জিটো হ'ল, বেচনতটো-
ৰিফাইন আৰু নিমখ অঁ দি পেলাই আটাৰ নিচিনাকে মাৰি ল'ব লাগে।
অঁ!
সেইটো ৰাজস্থান ফালৰ হয়ঁ আৰু, তাৰ পিছত মানে আটাৰ নিচি - তাকে মাৰি পেলাই লৰি বুলি কয় মানে, যোনটো মানে গোল বনাব নালা - গে দীঘলীয়া টাইপত বনাব লাগে, তাৰপিছত সেইটো- উমঁ', দীঘল দীঘলকে বনাই আহ বইল কৰিব লাগে।
উমঁ।
বইল কৰি কেনে তাৰপিছত তাত - পানীটোত মানে বহুত প্ৰটিন থাকে, যোনটো বেচন আমি মাৰোঁ ন, তাত মানে সেইটো সেইটোও দিব- পাৰে কি কয়, যেতিয়া বেচন টো মাৰিবা তেতিয়া আজুৱাইনো দিব পা - পাৰা জৱেইন দিলে মানে টেষ্টটো বেলেগ হয়ঁ, আৰু কিছুমানেটো বেচনতো মানে দৈয়েদিও- ফনে।
অ'।
তেতিয়া আৰু বেলেগ লাগে খাই পেলাই। তাৰ পিছত- বেচনটো অ', বইল কৰিব লাগে, সেই পানীটো এক্সট্ৰাকে থৈ দিলা। বেচনখিনি তুমি উলাই দিলা, উলাইকেনে যেতিয়া ঠাণ্ডা হ'ল- ঠাণ্ডা হওঁতে তুমি কাটিলা পিছ-পিছকে। যিমান মানে তোমাৰ টাইপত লাগে, সিমান ন'- অকণমান ডাঙৰ, সৰু যেনেকা লাগে, তেনেকা টাইপত- কাটি পেলাই। আ', তুমি বেচনতটো কেতিয়াবা- ফ্ৰাইও কৰি ল'ব পাৰা, মানে অলপ যদি হাফ ফ্ৰাই কৰি লোৱা- তেতিয়া মানে টেষ্টটো বেলেগ- হয়। আৰু যদি তেনেকেই বনোৱা, তেতিয়া বেলেগ হয়। বাকীখিনি চেম প্ৰচেছ। যেনেকে মাছ-মাংস বনায়, চেমে। খালি তাত পিয়াজটো পুৰা মানে গুৰি হ'ব লাগে, তেতিয়া ফ্লেভাৰটো আহে।
অ'।
আৰু বিলাহীটো সিজিব লাগে। বিলাহীটো নিসিজিলে নহ'লে ভাল নালাগে ন।
উম।
বাকী তুমি মাংস কেনেকে কেনেকে বনোৱা? দৈ-চৈ দি বনোৱা নেকি?
দৈ দি বনাও। মই গাহৰিটো বনাও।
উম, গাহৰিটো মই, অ'। ভালে লাগিছে অ'। খাই পেলাইতো ভালে পাইছোঁ মই গাহৰিটো।
উম, বইল গাহৰিটো খাই ভাল লাগে আকৌ।
কথা এইটো মানে, কিবা- আমাৰ জেঠাইতাত এদিন গাহৰি বনালে হা। সিদিনাখন আমি গৈছিলোঁ যে। যি- গাহৰি বনাইছে কৈছোঁ কি? মানে মই ই', ই' আৰু মই গৈছ - ছিলোঁ বজাৰত গাহৰি আনিবলৈ। গাহৰি মাংস খাম বুলি। তাৰপিছত ই' কিটচেনত গৈ পেলাই- ক'লে ম', ক'লে যে জেঠাই, 'মই বনাম'। ফোন কৰি ক'লে যে, 'জেঠাই তুমি ৰেডি কৰি থোৱা, নাইবা বনালেও বনাই দিয়া'। সি ধুনীয়াকে বনাব গৈছে, তাৰপিছত জেঠাই কৈছে, 'এ নালাগে দিয়া, মইয়ে বনাও', তাৰপিছত লাষ্ট- ছত গৈ যিখিনি গাহৰি হৈছে, এক মাত্ৰ ওৱান পিচ, এক- পিছ খাইছোঁ মাত্ৰ মই।
কেনেকে বনালে গাহৰিখিনি? ইমান বেয়া হৈছে।
উইদাউট মছলা। একো মানে পেকেট মছলা একোৱেই নিদিলে। আদা, নহৰু, পিয়াজ দিলে। অ', কিছুমানতো আদা নহৰু, এতিয়া - বইল চিকেনটোত, কি নাগা ষ্টাইলৰ বইল চিকেনটোত আদা, নহৰু পিয়াঁজে দিয়ে হা অনলি। পেকেট মছলা নিদিয়ে, তথাপি ভাল হয়। কিন্তু মানে গাহৰিটো এনেকুৱাই মানে লা- গিছে মানে উম, লাষ্টত গৈ পেলাই দিব লগীয়া হৈছে। এনেই নষ্ট গোটেইখিনি গাহৰি।
উম।
সেয়াই আৰু। বাকী তুমাৰ এই আচাৰ বিজনেচটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিবা?
আচাৰটো মই একে এ' দোকান খুলিম বুলি ভাবিছিলোঁ। দোকান খুলিলে তাৰ লগতেই মানে - উলিয়াই দিম আৰু।
উম, হম।
অলপ। অহ। অলপ ষ্টক কৰি থৈছো, বনাই বনাই। অ, আহিবি আহিবি আমাৰ তালে।
অ, অ, যাম দিয়া, ঠিক আছে দিয়া ন, উম, হ'ব দিয়া। উম,